শুনিচা নাই?
অ', এতিয়া আহিছে তোৰ মাততো।
শুনিছা নে?
উম, শুনিছোঁ।
কি কৰি আছা?
মই এনে বহি আছোঁ তই কি কৰি আছ'?
মই এনেই আছোঁ বহি আছো, মাহঁতৰ ভাল?
অ' মাহঁতৰ ভাল অ' তহঁতৰ মাহঁতৰ ভাল?
উম' ভাল কৰ'বাত বিয়া- চিয়া আছেনে নাই খাবলে?
অ' বিয়াখন ওলাইছে, সেই পৰহিলে বুধবাৰে। আ গ যাম বুলি ভাবিছো অ' তুলনি বিয়া।
তুলনী বিয়া।
উ'
আগতে মানে যি টি আমাৰ তেনেকে, প্ৰথমতে চাৰিদিনীয়া গা ধুৱাই। তাৰপিছত সাতদিনীয়া ধুৱায়। তাৰপিছত একৈছ দিন বা পঞ্চলছ দিনত বিয়া বিয়া তোলায়।
উম' তহঁতৰ সেই পিনে এনেকে ছোৱালী এনেকে চুকত ভৰাই থৈ দিয়ে নে? নেই বেলেগকে ৰাখে?
তিন দিনলৈকে মানে একো নোখুৱাই চাৰি দিনত ন অথনি গা-চা ধুৱাই। অ' তাকেতো চাৰিদিনৰ পিছত গা-চা ধুৱাই আৰু।
অ' একদম সমাজৰ মাজতে ভাত খায় হয় নাই?
উম উম।
তাকো সেই নিজে বনাই পিনি খাই লাগে।
নিজে বনাই খাব লাগে আৰু।
বইল ভাত হয় নাই?
কিছুমানৰো পঞ্চল্লিছ দিবলৈকে বৰতে থাকে নহয়।
উম'
কিছুমানে ভাঙি যায়। মানে ৰ ক চাব চাবলৈ দিয়ে যেন তোৰ জ্যোতিষ সি এনেকুৱা হেইৰি গণকক তাৰপছত। যুগটো পৰে যুগটো লগতে কথা কেইদিন বত ৰাখিব কি কথা।
অ'
উম।
আমাৰ এইফালেও যোৱাই চোৱাই। আকৌ দানো দিব লাগে নহয় কিবা। মানে দান দিবলগীয়া থাকিলে তেনেকুৱা যুগ পৰিলে মানে দানো দিয়ে।
দানো দিয়ে।
উম' আকৌ ৰাজ-হাঁহ ৰাজ- হাঁহ দান দিয়ে আকৌ হেৰি কাছৰ দান দিয়ে।
অ' ধেৰ থাকে। কিছুমানৰ কাপোৰ দিবলে থাকে দান।
কাপোৰ দিয়ে। অ'
হেৰি এইটো কি বুলি কয় তাৰ পিছত যেতিয়া সুব মাহেকীয়া হয়। তেতিয়াও নিয়ম-নীতি মানি চলিবলগীয়া হয়।
অ'।
আজি-কালো ইমান মানে মানি নচলে। কিন্তু আগতে মানে যোনটো ব্যৱস্থা আছে যেতিয়াতোতো তলতে শুব দিয়ে ন?
অ' আৰু সেই বিচনাত শুব নিদিয়ে।
অ' আৰু কাঁহী বাতিওতো খোৱাত। টো অ' বেলেগকে দিয়ে।
উম, বেলেগকে দিয়া আৰু।
উম উম, আগতে সমাজ ব্যৱস্থা হল মানে বহুত।
কি কি সি প্ৰধান আছিলা আও, উম সৰু সৰু ধৰ কুটিৰ শিল্প আছিলে।
উম উম।
তাঁত শালঅ মুগা তাৰপিছত আকৌ পাত এৰি সেইবোৰ
আকৌ এটা হেৰি নহয়, আগতে যে বিয়া পাতি পাতে যে মাক বাপেকে চাই দিয়ে ছোৱালী বা লৰাটোক।
অৱ ঘৰ পৰা চাই পিনি তেনেকে বিয়া দিয়ে অৱ।
মানে মোক মানো ক মুখনে দেখা নাপালো বিয়া আগত বুলে
অৱ।
আজি কালিহেতো মানে ভাল পাই বিয়া হোৱাৰ নিচিনা বেছিকে আছে সটো।
অৱ আকৌ আগতে বাল্য বিবাহ হয় নহয়।
অৱ অৱ বাল্য বিবাহ আজিকালি বাও সেইটো। নকও বাও আইনে ব্যৱস্থা লয়।
অৱ আগতে আও আগতে তেনেকুৱা আছিলে।
তাৰপিছত আকৌ আও
মানে ল'ৰা ছোৱালী জন্ম যে হয়, অৱ যৌথ পৰিয়ালে ল'ৰা ছোৱালী যে জন্ম হয় তেতিয়াই মানে উম বিয়া ঠিক কৰি দিয়ে আও। কেছোৱা হৈ থাকোংতে।
সৰুতে একদম বিয়াতটো ঠিক কৰি দিয়ে।
বিয়াতটো ঠিক কৰি দিয় অৱ।
উম আকৌতো হেৰি আগতে কেলে
বিয়া দিও দিয়ে।
অৱ বিয়া দিও দিয়ে আগতে মানে মহিলাসকলক বেছিকে পঢ়া-শুনা কৰিবও নিদিয়ে বাহিৰলৈ ওলাবও নিদিয়ে নহয়। আজি কালিহে ইমান পঢ়া-শুনা কৰি মানে ডাঙৰ ডাঙৰ চাকৰি কৰিব লৈছে।
অৱ স্কুলে যাবলৈ নিদিয়ে এতিয়াও কিছুমান দেশত স্কুল যাবলৈ নিদিয়ে।
এই কিছুমানত দেশত নিদিয়েতো এতিয়াও।
উম।
আৰু মানে মুখ মানে তেতিয়া মানে বিয়া পাতি অনা হয় তেতিয়ালৈ মানে বহুত দীঘল। তু উনি টানি লয় যেন মোক নে দেখুৱাই।
অ আকৌ হেৰি ওপৰত বহিব নিদিয়ে নহয় সমানে সমানে।
নিদিয়ে এই অ কেলে গিৰিয়েকতু মৰি দিলে মৰিলে মানে হেৰি কৰে যেন ঘৈণীয়েকৰ চুলি খুৱাই দিয়ে যেন আগতে।
অ এই তাতকৈ আগতে যে গৰিটো মৰিলে যে লগতে এই ঘৈণীয়েকজনী মানে জীয়াই দিয়াই জ্বলাই দিয়ে।
তেতিয়া বহুত বেয়া আছিলে
উম সেইবোৰ ইংৰাজৰ দিনত মানে শেষ কৰিলে আও সেইবোৰ দিন। এইবোৰ নীতি নিয়ম।
নাই আগতে যেনেকুৱা যোগাযোগ ব্যৱস্থাটো আছে যাতায়ত ব্যৱস্থাটো। পুৰা হাবি আছিলে ন চাৰিওফালে খোজ কাঢ়ি খোজ কাঢ়িয়ে যাব লাগে।
খোজকাঢ়ি যায় বহুত দূৰত।
উম আজিকালিহেতো অৱ আজিকালিহেতো গাড়ী মটৰ ওলালে।
অৱ গৌও গাড়ী।
অৱ গোও গাড়ী। এ আগতে কিছুমানতো মানে হেৰিটো বেমাৰ চেমাৰ হলেটো মানে যদি হেৰি হয় মানে বেছি ত' ইমাৰ্জেঞ্চি হয় তেতিয়াতো ঠেলাটো লৈ যায়।
হয় নে নহয়?
হেল্ল'! কোন নো মধু নে? অ ভাল নে তোমাৰ?
ভাল ভাল। আপোনাৰ?
অ এইকেইজনী আকৌ কিহৰ হাঁহি এটা ধৰিলে জানো অঁ অঁ। হেল্ল' অঁ ইমান ভালেই আৰু।
উম তাকে পাতি আছোঁ আগতে কেনেকুৱা সমাজ ব্যৱস্থা আছিলে এতিয়া কেনেকুৱা হল
অঁ এতিয়াতো বহুত উন্নত হ'ল। হয় নাই?
অঁ সেইটোয়ে।
উম
আগৰ সমাজ ব্যৱস্থাৰ লগত আৰু এতিয়া বিপৰীত
বিপৰীত বিপৰীত আগতে আপোনাৰ তেনেকে স্কুলতো
আমি কিছুমান পালো বাৰু। আমি আগৰ আগৰ ব্যৱস্থাটো অলপ পালো বাৰু। এই ধৰা আগতে আমি ঢেঁকীত অঁ ঢেঁকীত ধান খুন্দিব লাগে। তাৰপিছত আকৌ পথাৰৰ কাম থাকে।
একেই।
অঁ।
আকৌ বোলে আগতে হেৰি আছিলে এনেকে বিদ্যালয়টো নাছিলে গুৰুকুল হে আছিলে আৰু।
অঁ বহুত দূৰণি দূৰণিত আছিলে।
উম অ তাতে আপোনাৰ গুৰু ঘৰ তেটো হেৰি মুঠতে কাম চাম কৰাই শিকায়।
ছোৱালী ছোৱালী পঢ়িবলৈ নিদিয়ে এ লৰা বিলাক অ সৰহীয়া ল'ৰা ছোৱালী হলে মানে এটা দুটাইহে পঢ়িবলৈ পায় গো টেই বোৰে নেপায় মানে মহ চোৱাবগে লাগে গৰু চোৱাবগে লাগে।
অহ
ডাঙৰকেইটাই সৰু কেইটাক ডাঙৰ দিঘল কৰিব লাগে। অহ আকৌ সৰহ সৰহ ল'ৰা ছোৱালী যে ডাঙৰ ল'ৰা ল'ৰা ছোৱালী কেইটাই সেই সৰু বিলাকক প্ৰতিপাল কৰিব লাগিব লৈ ফুৰিব লাগিব খুৱাব বোৱাব লাগিব
তাকে বিশষকেটো বিশেষকে ঘৰত যদি ডাঙৰ ছোৱালী হয় তাৰ তলত যদি
অঁ ডাঙৰ ছোৱালীজনীয়ে মাকৰ নিচিনা কৰে আৰু মাকে কেঁচুৱা বোৰ পাই যাব আৰু ডাঙৰজনী ছোৱালীয়ে চব কাম কৰি পেলাব আৰু কাম কৰিব লাগিব ল'ৰা ছোৱালী ল'ব লাগিব। খুৱাব বোৱাব লাগিব,
সেইটো
উ আমি পাই আছিলো বা অলপমান
উম এতিয়া পৰা এইবোৰ সুবিধাই হ'ল আৰু।
এতিয়া বহু বহুত ভাল হ'ল এতিয়া অ আমি আকৌ নদীত পাৰ হৈ যাওঁ - আগ আমি ল'ৰা ছোৱালী, আমি আম ল'ৰা ছোৱালী বোৰে বেগ নিবলে নাপায় নহয় আমাৰ দিনত বেগ নাই নহয়।
অ বস্তা লৈ যায় হপাই
এই সে অ বস্তা নহয় আমি হাই স্কুল পঢ়ি থাকোতা এই এ বাহিৰা বহী থাকে নহয় লিখিবলে, সেই বাহিৰা বহী খনে গ গোটেই কিতাপ পত্ৰ কেইটাৰ ত মানে দুফাল কৰি ল'ম তোমাৰ হেৰি বাহিৰা বহীখন তাৰপা কিতাপ বহি খিনি তাত ভৰাই এনেকে কাষতে লৈ যাব লাগে আৰু উ নহয় এল পি এল পি স্কুলতহে হেৰি আমি ডাঙৰ ডাঙৰ স্কুলৰ কথাই কৈছো হাই স্কুল এম ই স্কুল
অ অ গম পাইছোঁ।
তেনেকে তেনেকেহে আমাৰ বেগ নাছিলে নহয় তাৰপৰা আকৌ চেডেল পিন্ধি যাবলে নিদিয়ে।
খৰম খৰম পিন্ধে নে?
উ খৰম নহয় সুধা ভৰিয়ে যাব লাগিব স্কুললে। শুদা ভৰিয়ে যাব লাগিব। লং পেন্ট পিন্ধিবলৈ নিদিয়ে আমাৰ আমি পঢ়া আগৰ বেষ্ট বিলাকত হাফ পেন্ট পিন্ধি যাব লাগে লৰাবোৰে অ ছোৱালী বোৰে চাদৰ মেখেলা আমিও পিন্ধিছিলো বাৰু চাদৰ মেখেলা।
ভালমে খালা উম
উ আমাৰ আমি চাদৰ মেখেলা পিন্ধিছোঁ এই তৰ পৰা
উম
তিনিটা শ্ৰেণী আ এইট নাইন টেন। আজিকালি আকৌ এইটটো মানে এম ইলে লৈ আহিলে
আগতে চাগে হেৰি এইট নাইন টেন একেলগতে থাকে গোটেইকেইটা আপোনাৰ বিষ পৰীক্ষা দিব লাগে নেকি টেইনত
অ আহ আহ লাগে।
উম
মোৰ ওপৰৰ আমাৰ বাইদেউহতে আমি বাৰু স্কাৰ্ট এই চাৰ্টেই পিন্ধিব পালো ঘৰত আমাৰ মোৰ ওপৰৰ বাইদেউ মানে ঘৰত চাদৰ মেখেলা পিন্ধে। এই তুলনি তুলনি হোৱাৰ পাছত।
উম
এই এইবোৰ চুটি চুটি চোলা পেন্ট পিন্ধিবলৈ নিদিয়ে আৰু
এ দীঘল দীঘল যে চুইজাৰ বোৰ সেইবোৰ পিন্ধিছিলে।
উ এই নহয় আমি চুইদাৰ পিন্ধিয়ে পোৱা নাই।
অ
আমি নাই পিন্ধা নহয় আও কলেজলে গৈছো যদিও আমি শাৰী আৰু চাদ মেখেলা হে পিন্ধি যাওঁ
অ আমি বাৰু নাই পোৱা হেবোৰ উম
কলেজত কলেজলে আমি হাই হাৰী চাদৰ মেখেলা পিন্ধি যাওঁ তেতিয়া চাদৰ মেখেলাহে আছিলে
তাকেই
এ আজিকালি নিচিনা চুইদাৰ নাই
নাই আকৌ আগতে আপোনাৰ পাকঘৰতে মানে হেৰিতে জুই শালতে ভাত বনাব লগা হয়।
উম জুই জুই জুইশালত ভাত বনাই আৰু খৰি গেছ চেছ নাই উম খৰিত ভাত বনাব লাগে খৰি জুইয়ে